হেল্ল'
অ নমস্কাৰ
অ নমস্কাৰ
আহ কি কৰিছে
কৰা নাই এক একো মানে ঘৰতে আছো মানে বহি আছো এনে আৰু আপুনি কি কৰি আছে
আচ্ছা মইও আছো ৰব এনে কিবা অকমান কৰিম নে আচ্ছা ব্ৰেকফাষ্ট কৰিলে আপুনি ৰাতিপুৱা আহাৰ গ্ৰহণ কৰিলে
অ কৰিলো ৰাতিপুৱা
কি খালে উম উম মই মানে ক খোৱা নাই এতিয়ালৈ ম মানে বনাই আছো তাৰপিছত খাম আপুনি কি খালে আজি
লাঞ্চ টাইম হয়
হয় হয় ম মানে কি হ'ল আজি মই মানে মোৰ মামাৰ ঘৰত আছিলো তাৰ পাছত মই ইয়াতে আহিলো ইয়াতে মানে মই ভাাৰা হিচাপে থাকো সেই ধৰি লওক বহুত দিন অহা নাছিলো মানে মোৰ কথাবিলাক একদম লেতেৰা হৈ আছিলে, সেয়ে মানে ধৰি লওক কৰিলো গোতেই সাৰিলো মচিলো তাৰ পাছত কাপোৰবিলাক ধুলো এনেকে মই ৰাতিপুৱা টাইম খিনি গুচি গল সেইকাৰণে এতিয়া মই মানে ব্ৰেকফাষ্ট এ খাম তাৰপিছত সোনকালে ভাত খাই ল'ম। অঁ
এতিয়া ব্ৰেকফাষ্ট এতিয়া কি মানে, কি কি কি মানে
এতিয়া মানে সময় নাই ভোকো লাগিছে সেয়ে, মানে পাওৰুটি বনাইছোঁ
হয়।
অ, মানে সোনকাল হৈ যায় ন লগে লগে তাৰপিছত বাকী কাম বিলাক কৰিব পাৰিম বহুত খিনি কাম বাকী আছে।
উ হয় আপোনাৰ খোৱা কওক? ঘৰত আৰু মানে কোন কোন থাকে ঘৰত?
মোৰ ঘৰত মোৰ মা-দেউতা, ভাইটি, খুৰা, পেহী।
হম।
আচ্ছা, অ কি কয় আপোনাৰ
মোৰ ঘৰত, উম দাদা থাকে মা থাকে। দেউতা থাকে আৰু মই থাকো। আৰু মোৰ আছিল মোৰ ডাঙৰ বা আছিল মানে বিয়া হৈছে।
আচ্ছা আচ্ছা বৰ্তমান একক পৰিয়াল ন।
হা কি কলে?
বৰ্তমান আপোনালোকৰ একক পৰিয়াল বোলো, মানে পৰিয়ালটো সৰু। আমাৰ তো বৰ যুথৌ।
হয়।
উম। আচ্ছা আপুনি কি কৰি ভাল পায় আপোনাৰ মানে কি কাম কৰি ভাল পায় আপোনাৰ ৰুচিৰ বিষয়ে কোনোবাই কবচোন
মই কি কাম কৰি ভাল পাওঁ
উম
মই ক'ব গেলে কাম কাম এনেই একো মানে একো কৰি ভালেই নাপাওঁ মই
সঁচাকে নেকি আপোনাৰ মানে পচন্দৰ একো নাই?
নাই মোৰ ক'ব গ'লে মই কামটো মই একো কৰি ভাল নাপাওঁ নে বেলেগ এনেই ড্ৰাইভিং কৰি ভাল পাওঁ সেইবিলাক কিন্তু গেম খেলি ভাল পাওঁ কিন্তু কাম মই একো কাম কৰিয়েই ভাল নাপাওঁ।
অঁ আচ্ছা হয় বাৰু ঠিকে আছে চবৰে কামটো প্ৰিয় নহয় ন।
উম হয়
এনে আপুনি কি কৰি ভাল পায় মানে এনে কিবাটো থাকিব ন সেইটো গেমেই দিয়ক গেম মানে খেলাৰ বিষয়ে কওকচোন? কি ভাল পাই খেলি?
খেলাত মই এইটো আপোনাৰ এ কেৰম খেলি ভাল পাওঁ
আচ্ছা আচ্ছা, অঁ ভালে ভালে জানে আপুনি জানে খেলিব বহুত?
মই জানো কেৰাম খেলিব।
উমউম ঠিকে আছে বাৰু আৰু মান-
কেৰমটো মই আপোনাৰ এইটো সৰুৰ পৰাই খেলিছিলো, মানে পাঁচ বছৰ থাকোঁতে মই কেৰম খেলা মানুহ।
আচ্ছা, অ আপুনি মানে হে আছিলে ন মানে ক'ৰবাত যোৱাৰ মানে হেৰি পৰিকল্পনা কৰি আছিলে।
হয়।
হয় অ মইয়ো মানে অ ভাবি আছিলো মানে আপ- আপুনি তাৰে আপোনাৰ যিটোত যাব তাৰ মানে ধৰি লওক খৰচ পাতি মানে কিমান মানে ভিতৰত কৰিম বুলি ভাবি আছে।
অ মই য'ত যাম
উম হুম
অ মই আপোনাক তো এইটো কি এ কি কি বুলি কৈছিলো জাগাৰ নামটো
আপুনি অহ বৰ্তমানলৈকে কোৱা নাই বাৰু আপুনি মোক ঠাইৰ নামটো
উম হয়
মানে সেই কয় ঘৰত যাব চাগে ন বহুত
উম মইতো আপোনাক কৈছিলো এইটো কাশ্মীৰ বুলি কৈছিলোঁ জম্মু এণ্ কাশ্মীৰত যাম বুলি কি এ খৰচ তোমাৰ বৰ্তমান এতিয়া মানে পৰিয়ালৰ ওপৰত মানে ডিপেণ্ড কৰিব এতিয়া মানে বহুত হ'লে মানে অলপ খৰচটো বেছি হয় আৰু যদি মই যদি অকলে যাওঁ বা দুইজন যায় মানে খৰচ অলপ কম হয়
গৈছো গৈছো হয়েই
জম্মু আৰু জম্মু আৰু কাশ্মীৰত গেলে আপোনাৰ ধৰি লওক মানে তাতে খোৱা লোৱা থকা আৰু থাকিবতো লাগিব ন তাতে যাই কিনেতো আহিব নোৱাৰি আপোনাৰ ধৰক এইটো অ হয় ধৰি লওক আপোনাৰ এইটো দুজন গেলে আপোনাৰ ধৰি লওক ষাঠি হাজাৰত মানত হৈ যাব আৰু
উম হুম আৰু ময়ো ভাবি আছো বৰ যাম বুলি মানে অ মই অলপতে মানে সেই গৈ আহিলো আহ হাফলং গৈ আহিলোঁ হাফলং বহুতখিনি ঠাইয়ে চালোঁ আহ সেইটো অ সেই চালো অ উওমৰাম চু গৈছো মাইবং গৈছো তাৰ পিছত জাতিংগা গৈছো সেনেকে নিউ হাফলঙত মানে আছিলো আমি সেইখিনিত মেইন মানে প্ৰথম ঠাইখিনিত কেন্দ্ৰতে আছিলো আমি ভাল লাগিল বহুত আ বহুত খিনি ঠাই- চালো আমি কব গলে- সদায় মানে একদম ঘূৰি ফুৰিয়ে কটালো গোটেকেইটা দিন প্ৰথম দিনটোত আমি মানে তাৰে। ওচৰে পাজৰে যিমান খিনি চাইট চিং আছে সেইখিনি চালো। তাৰ পাছত দ্বিতীয় দিনা আমি উমৰাংচুৰ ফালে গলো উমৰাংচুত আ অ বহুত মানে। দিনটোয়ে গ'ল মানে চাৰি ঘন্টা চাৰি ঘণ্টা মানে মুঠ আঠ ঘণ্টা অহা যোৱাতে লাগিছে আমাৰ তাৰ পিছত প্ৰথম গলো আমি অ গল্ফ ফিল্ডত গলো আমি শুনিছে চাগে ন গৈ পাইছে
অ মানে শু শুনা পাইছো এনেই
অ অ আচ্ছা আচ্ছা গৈ চাব কেতিয়াবা সুবিধা হলে আৰু ভাল আৰু ধুনীয়া আপোনাৰ মা মানে মনটো বহুত বেছি মানে ভাল লাগিব শান্তি পাব তাৰ পিছত মানে এই গল্ফ ফিল্ডৰ পৰা আমি গলো আৰু এটা সেই আছে তাতে আমি কৰিলো নাৱত উঠিলো তাৰ পিছত তাৰে পৰা গৈ পিনে আমি অ এটা গুহা আছে গুহা তোলাৰাম গুহা বুলি আছে তেওঁ চাগে সেনাপতি আছিল তাৰে কিবা কিবি মানে সিমান নাজানো তাৰে হয়তো মূল সেনাপতি আছিল তেওঁলোকৰ যিটো আছিলে আগতে ৰাজপাত আছিলে সেনেকুৱা চাগে নাইবা ধৰি লওক তেওঁ মূল সাহসো হ'ব পাৰে মই ভালকে গম নাপাওঁ নাপালো কিন্তু আশা কৰো কৰিব পাও খাই তাৰপাছত আৰু আহিলো আহ তাৰ পিছত আমি পানী মূৰত গলো পানী মূৰ জলপ্ৰপাত গ'লো সেনেকে মানে ঘুৰি আহিলো আৰু ভাল লাগিল বহুত খিনি গৈ পিনে আৰু শেষৰ দিনা মই আটাইতকৈ ভাল লাগিলে কাৰণ আমি আহ জাতিক আহ নিউ হাফলঙৰ পৰা গৈ জাতিক হৈ আমি আহ মাইঙলে গলো মাইঙত মানে মানে জাতিংগা ঠাই খিনি ইমানেই ধুনীয়া আপুনি কি ক'ব সেইখিন মানে পাহাৰ যেতিয়া আপুনি চাব যাব সেই দৃশ্য তাতে মানে ধৰি লওক বহুত বেছি বতাহ বলি থাকে- তাৰ পাছত মানে গোটেই এনেকুৱা নহয় যে ঠাণ্ডা বহুত ঠাণ্ডা পৰিলে এনেকুৱা নহয় এটা- হবৰ মানে সেই পৰিাণৰ জলবায়ু এটা আছে যত ঠাণ্ডাও নাই- গৰমো নাই কিন্তু বতাহ বহুত দিয়ে।
উ হয় তাতে আপোনাৰ এইটো গ গছ গছনিও আছে চাগে তাত-
হয় হয় বাপৰে গছ গছনিৰ কথা কি কব তাতে গোটেই পাহাৰে পাহাৰ- তাত টো হবই ন- কিন্তু ইমান ধুনীয়া মানে ভাল কি লাগে আটাইতকৈ তাত মানে পাহাৰ বিলাক মেঘে মানে চুই থাকে। ন এনেকে চাব পাৰী ও গলে আপুনিও সেই দেখা পাব ওচৰ পৰা আৰু আমি যোনখিনি আহ- ৰুম লৈছিলো আমি তাতে আছিলো তাতেও মানে দৰ্জা খোলাৰ লগে লগে মানে পাহাৰে। সেইবিলাক দেখা পাই সেইখিনি মানে ভাল লগা আছে যেতিয়া আপুনি ৰাতিপুৱা ইমান ধুনীয়া দৃশ্য দেখে
হয় তাতে মানে প্রা প্ৰাকৃতিক দৃ দৃশ্য কেইটাও চাইছে মানে পাহাৰো আছে গছ গছনি- আছে মানে এইবিলাক ভাল লাগে এইবিলাক তাতে-
উম উম নিশ্চয় আপোনাৰ মনটো বহুত ভাল লাগিব। এইয়ে আৰু কাশ্মীৰ অলপ দূৰত আছে এইটো ওচৰতে তেনেকুৱা ধৰণৰ আৰু- চানস পালে নিশ্চয়কৈ যাব আপুনি কৈছো একদম-
হয় হয় যাম এতিয়া মইতো আগতেতো মই জনা নাছিলো এতিয়া আপুনি পৰাই। পৰা শুনিলো ইমান।
উম উম ভাল লাগিব আৰু চবেতো টোংজাপিকৰ কথা শুনিছে ন মানে আজিকালি- মচ মানে বেছিভাগ ধৰি লওক ল'ৰা ছোৱালী তাৰ হেৰি টুংজাঙত যোৱাত কথা। ভাবে আৰু কাৰণ আহ কয় যে ভাল লাগে আৰু সেই যাত্ৰাটো বহুত ধুনীয়া হয় আৰু যাব বিচাৰে বহুতে আৰু কম খৰচীয়াও হয়। সেয়েহে কেতিয়াবা যাব ওলাব ভাল লাগিব।
উম হয়। এতিয়া মইও যাব খোজো কাৰণ মোৰ মানে কি কে কেতিয়াবা ফ্ৰেণ্ড হলে মানে যাব। পাৰি এতিয়াও অকলে অকলেতো যাব নোৱাৰি সেইকাৰণে মই আৰু বেছি ফুৰিব আৰু যাবই নহয়।
উম উম বুজিছো। মানে গোটেই খিনতি মিলিব লাগিব ন অকল মানে ধৰি লও এনেকুৱ যেইচ আছে হৈ গ'ল পইচা হলেও নহয় আপোনাৰ হ। হুবৈ লাগ সুবিধাও লাগিব সময় লাগিব এনেকে গোটেই মিলিলেহে যাব পাৰিব।
উম হয়।
উম সেইটোৱে আৰু- অ আৰু আপুনি কিবা সেইবিলাক যে আছে ধৰি আ লওক পে- তাৰ পাছত মাউটেইন ক্লাম্ব কিবা এনেকুৱা ধৰণৰ কাম কৰি পাইছে নেকি মানে?
কি ক'লে আপুনি?
মানে ধৰি লওক কিছুমান এডভেঞ্চাৰ থাকে ন পেৰাগ্লাইডিং আ উম- তাৰ পাছত কি বুলি কয় মাউন্টেইন ক্লাম ক্লাইম্বিং তাৰ পাছত সেনেকুৱা কিবা কিবি আছে ন অলপ- মানে অ অসামান্য কিছুমান ক্ৰিয়া আছে যিবিলাক ধৰি লও সকলোৱে কৰিব- নোৱাৰে বহুত সাহস থাকিলেই কৰিব পাৰে আপুনি এনেকুৱা কিবা কৰি পাইছে জানো?
নাই মই সেইবিলাক একো কৰি পোৱা নাই হেনুকা- সেইবিলাক সেনেকুৱা কৰিলেতো বহুত মানে- টো অলপ ইয় আছে মানে অলপ মানে সাহসো লাগে এনেকুৱা-
সেইটো হয় সেইটো হয় মানে চবে এনে কৰিব নোৱাৰে- নালাগেও কৰিব আচলতে নোৱাৰে নোৱাৰে মানে। মে প্ৰধানকৈ মানে সাহসৰ প্ৰয়োজন হয় আৰু মানে থাকে আৰু বহুত বহুত বেছি। ম মানে দুৰ্ঘটনা হোৱাৰ মানে থাকে। ন চাঞ্চ থাকি যায় সেইকাৰণে আৰু আচলতে মই ভাবো যে এইবিলাকৰ পৰা দূৰত থকাই ভাল। কাৰণ যিহেতু তাৰ পৰা একো লাভ নহয়।
হয় হয় বুজি পাইছ আপুনি বুজ পাইছে।
উম হুম হুম।
এতিয়া উম সে সেনেকুৱা মানে এতিয়া হয় সেইটো যাব পাৰে কিন্তু এইবিলাক হেৰিক।
বহুত বেছি বহুত বেছি আৰু আহ। নোযোৱা পৰ্যন্ত ভাল আৰু ধৰি লওক কিবা কাৰণত কিবা দুৰ্ঘটনা হৈ গলে। মানে আটাইত আটাইতকৈ অসুবিধা উম হম দূৰত। হয় হয় এইবিলাক মানে মানে। বেলেগৰ নহয় নিজৰ পৰিয়ালৰ আপোনাৰ হেই হব চ' সেইকাৰণে ধৰি লওক আহ দূৰত থকাতো। বহুত পৰিমাণে ভাল।
হয় হয় কিবা এটা মানে ধৰি লওক কিবা এটা। তা মানে এনেইতো নহয় কিবা এটা যদি হৈ যায় মানে হৈ যাব।
উম উম একোটা কথা নহয় হৈ যাব পাৰে উম সেইটোৱে। উ বাৰু আপোনাৰ কথাবিলাক শুনি মানে অ আপুনি ধৰি লওক অলপ আ। উ হেৰি যেন লাগিছে অলপ বুজি পোৱা মানে সেনেকুৱা ধৰণৰ লাগিছে মানে। আপুনি মেছিয়ৰ বুলি ক'ব লাগিব কাৰণ আজিকালি মানে লৰা ছোৱালী বিলাকে এইবিলাক বহুত বেছি মানে হেৰি বুলি ভাবে। ন মানে দেখাব বিচাৰে যে মোক। কৰিব পাৰো এইবিলাক মানে বেলেগ কথা নাভাবি কিন্তু আপুনি সেইখিনি ভাবি যে মোক ভাল লাগিছে দেখি কিনে আপোনাৰ যে। মানসিকতাটো মানে ধৰি লওক আহ। সেই হৈছে আৰু বহুত খিনি আপুনি জনা হৈছে সব ভালো কৰা।
ক'ব গ'লে মই সৰুয়ে আছো এতিয়া।
হয় হয় গম পাইছো সেইকাৰণে কৈছো মানে সৰু হিচাপে। ধৰি লওক মানে ইমান খিনি জ্ঞান আছে যে সেইখিনি ভাল লাগিছে।
উম হয় ধন্যবাদ।
বাৰু ৰাখিছো এতিয়া।
অ ঠিক আছে।
ভাল লাগিল।